অ
কি কৰি আছা? হেল্ল! কি কৰি আছা?
ভাত ভাত বনালোঁ।
অঁ, অঁ ভাত বনালা?
অঁ।
কি কি কি বনালা?
কি কি বনালো মানে আজি বৃহস্পতিবাৰ নিৰামিষ।
অঁ।
নিৰামিষ তাৰ মানে আমাৰ বাইদেউৰ ল'ৰাটো আহিছিল মই পনীৰ আনীব দিছিলোঁ।
অঁ।
অঁ, পনীৰ আনিলে পনীৰ বনাম বুলি ভাবিছোঁ!
অঁ, ঠিকে আছে। খাব লাগে মাজে মাজে।
অ'। পনীৰ মানে এনেকৈ বনাম, মানে বিলাহী। কাজু, মগজু। তেনেকৈ বনাম বুলি ভাবিছোঁ।
অ' সোৱাদ লাগিব।
অ', অহ, মানে বে পনীৰটো, হা। পনীৰটো তাৰমানে, বেলেগ নাই সেইখিনি সেনেকৈয়ে বনাম। পনীতটো উম, মানে নিমখ, হালধি অকমান দি কিনে সানি ল'ম, তাৰপিছত কেৰাহিত বাটাৰ। বা ৰিফাইন যিকোনো। মানে ভাজি ল'ম, ভাজি কিনে এক্সট্ৰা কৰি থৈ দিম। আৰু বিলাহী ল'ম দুটা তিনিটা। কেঁচা জলকীয়া, পিঁয়াজ। আদা-নহুৰো নিদেও আৰু নিৰামিষ নিৰামিষেই আৰু।
অ', অ', অ'।
মানে বিলাহীখিনি মানে ভাজি ল'ম কৈ থৈ দিম, তাৰপিছত কাজু মগজু এইবিলাক একেলগে মানে বিলাহীৰ লগত লগ কৰি কিনে মিক্সিত মাৰিম।
অ'।
মিক্সিত মাৰাৰ পিছত সেইখিনি আৰু কেৰাহীত
উম, অ'।
তাৰপিছত অকণমান তাত গাখীৰ
অ'।
বাটাৰ, বাটাৰ দিলেও হ'ব, দৈ দিলেও হ'ব। অকণমান পানী দিম, সেইখিনি অকণমান লৰাই লৰাই থাকি।
অ'।
কালাৰটো ইমান ধুনীয়া হয়, তাৰ পিছত পনীৰ খিনি দি দিম। এ, তেনেকৈ বনাম বুলি ভাবিছো। আৰু মানে হেৰি আছে দিনত মানে হেৰি ভাজিছিলোঁ, মিক্স কৰি চব্জি বনাইছিলো, সেইখিনি আছে।
অ', আমিও ভাত খালোৱেই।
অ', অ', অ'।
তাৰমানে দিনত অ' দিনৰ দাইল আছিল, চব্জিও আছিল, ভাত কেইটা খালি গৰম গৰম, এইখিনি অকমান গৰম কৰি গৰম কৰি খাই দিলো। এতিয়া আৰু টোপনি মাৰিম লাহে লাহে। আছে আৰু টোপনি দৌৰা দৌৰি স্কুল যাব, টিফিন বনাব লাগিব সেয়াই সদায় একে কামেই চলি থাকে আৰু তাক অলপ বেছি জোগাৰ ধৰিব লাগে। বহুত ৰাতিপুৱাই উধবো লাগে স্ক স্কুল যায় যে, উম, ৰাতিপুৱাই উঠিব লাগে। টিফিন বনাব লাগে, ভাত দিব লাগে। পাইখানাত যাব ৰখি থাকিব লাগিব, এ ভয় কৰে। এ এনেকুৱা আৰু তাৰপিছত স্কুলত, স্কুলত গাড়ীত দিছো। গাড়ীখনত ৰখি থাকিব লাগে আহিলে অলপ চাই দিব লাগ গে ভাল পায় বাচ্ছা বিলাকে মাক বিলাখন লগত গ'লে চালে ভাল পায়। সেইয়াই আৰু তাৰপিছত আৰু নিজৰ আৰু ঘৰুৱা কাম থাকিব না ইয়াত ঘৰুৱা কাম থাকে না তাক স্কুলত থোৱাৰ পিছত আৰু মোৰ নিজৰ কামত লাগি যাব লাগব এয়াই আৰু।
অ' এতিয়া আৰু গৰমৰ দিনত ধৰ ৱ গৰম দিনত পন্টা ভাত খাই ভাল লাগে।
অ' সেইটো হয় ৰাত
ভাল লাগে ৰাতি যদি পানী দিয়া ভাত খাই কিনে টোপনি মৰা যায় ইমান ধুনীয়া টোপ পনি আহে তাৰে লগত অকণমান দালি বটা
অ'।
আৰু ভাতটো ধৰ অলপ গিলি যায় যি নৰম নৰম লাগে, ভাল লাগে। অন দালি বতা বা মাছ পোৰা হলে আৰু ভাল লাগে
অ খাব লাগে কেতিয়াও কেতিয়াবা মাজে মাজ মাজে সময় কিমান
হয় গাত টো মানে ঠাণ্ডা পৰি থাকে
অ সদায় আল
এতিয়া ভাজি চাজি ইমান খাই থাকিও ভাল নালাগে অ
আ অ অম গেছৰ প্ৰব্লেম হয় মানে এচিডিটি বাঢ়ি যায় উম বইল খা বইল খালেতো আৰু বেছিয়ে ভাল তাৰোপিছত আৰু অ কমান তেল চেলটো আজিকালি কম খাব লাগে মানুহে মচলাও কম খাব লাগে কাৰণ চব মানুহৰে আজিকালি বেমাৰ-আজাৰ বিলাখন বেছ ছি হৈ আছে না এচিডিটিটো অ চবৰে এইবিলাকখানে বেছি মছলাৰ পৰা তেলৰ পৰাই বেমাৰ
টোতো চব সাৰুৱাই
আ পাৰিলে চব বইল কৰি তে বইল কৰি লবা লাগে বইল কৰি লোৱাৰ পিছত তাৰপিছতে অকমান তেল দি ভাজ
অ
সিজাব লাগে জ্বলাও বেছিকে মছলাও দিব নালাগে মানে নিজৰ মুখত লগা আৰু অতিপাত নহয় তাৰপিছতে
অ অ কি ম আগত হব পাৰিল অ অ হা
অ দে কোৱা গৰম পানীত চব্জি বিলাখন বইল কৰ
অ অ বইল কৰো
বইল অ অঁ দে কোৱা আৰু কি ক'বা
নহ মাংসটোও বোলো বইল কৰি খাব লগা হৈছে
অঁ সেইটোতোতো টো আৰু লাগিবই।
মাংসটো ব অঁ এনেই বইলাৰটোতো বইল কৰা যায়েই। বইল কৰি মানে প্ৰথমতে মানে মাংসটো নেমু-নিমখ এনেকে চেপি কিনে- অলপমান ৰাখি দিওঁ তাৰ পৰা এনেকুৱা ক'লা ক'লা পানী ওলাই-
অঁ'
সেইখিনি কৰাৰ পিছত ভালকে ধুলে ইমান ধুনীয়া চাফা হৈ আহে মাংসটো। তাপাছত আৰু গৰম পানীত বইল কৰো। অঁ'
সেইটোৱে লেপে লেপ- তাৰা তো গুচি গ'ল আৰু অঁ।
বা তেল নিদিয়ে তেল-মছলানিদিয়াকৈয়ো বইল কৰি খাব পাৰি। এতিয়া ভাল আৰু উপকাৰী এইটো, নহয়।
উম' পিছে মাংস বন- গৰমৰ বন- মাংস বনালে মানে কেনেকুৱাকে বনোৱা যায়।
মাংস এনেই বইল বেছি পোৱা নাযায় মছলাই দিয়া যায়। অলপ অলপ দিওঁ আৰু।
অঁ অঁ।
বেছি নিদিওঁ আৰু, এনেই কিন্তু মই বইল খাব লাগে। দে আমি আৰু ভাল নাপাওঁ সেকাৰণে নাখাওঁ আৰু বইলটো।
অঁ অঁ।
তেল মছলাটো মানে সোৱাদ লগাৰ কাৰণে তেল মচলাটো দিয়া যায় আৰু।
অঁ'
অঁ অঁ।
ঠিকে আছে সেনেকেতো আহি অলপমান বইল কৰি লৈ খাব লাগে। মাছ- লাটো কমকেও দিব লাগে মাংসটো, পাৰিলে তাৰ মানে এই- সেইটো সিমান মছলা দি খাব নালাগে, পাৰিলে কেঁচা জলকীয়া- দিব লাগে, শুকান জলকীয়াটোত-
শুকান জ্বলি অ' এইটো বোলে গেষ্ট্ৰিক বেছি হয় শুকান জলকীয়াটো। আমি মানে খোৱাহে যায়, কিন্তু শুকান জলকীয়া যে বেছি অনিষ্ট কৰে। যিমান পাৰা কেঁচা জলকীয়াটোৱে খাব লাগে।
অঁ' কেচাটো আৰু, উম- তাৰমানে চেণ্টোৰ কাৰণে শুকান জলকীয়াটো লোৱা হয়, কিন্তু বেমাৰৰ কাৰণে- প্ৰধান-
এক নম্বৰ, উপায় নাই মানুহ- অলপ কমকে খালে হ'ল আৰু।
অঁ অঁ অঁ।
চব বস্তুৰ মানে পৰিমাণ আছে, সেই পৰিমণ মতে খালেই হ'ল আৰু। পৰিমণটো কমাই কমাই খালে, এ একো নহয় আৰু। এতিয়া-
উম, কঁঠালৰ গছ আছে ন?
কঁঠলৰ গছটো আছেই, কঁঠাল আছেই গছ। কঁঠল পকিছে পাৰিছিলো তাৰ মানে অম্বুবাচ- আগতে পাৰিলোঁ। কিন্তু, কঁঠাল তো এতিয়াহে, অলপ পকণি লগা ধৰিছে। ভালদৰে তাৰমানে, পকাই নাই অলপ। মানে, পূৰঠ হওঁতে অলপমান, টাইম লাগিছিল নেকি, পূৰঠ হ'ব লাগিছিল, নেকি আৰু গছতে।
বস্তুটো পাৰা গ'ল। নাই, খোৱাই নাই, কঁঠাল খুৱাই নাই। বুলি অম্বুবা চী বুলি খুৱাই নাই।
যাব দেখোন।
এ, বেয়া হ'লেওতো আৰু উপায় নাই। বেয়া হ'লেও আৰু উপায় নাই আৰু কি কৰিম আৰু!
অ'! আগতে বহুত লাগিছিল ন'?
আগতে হৈছিল কঁঠাল।
অ'! নাই আগতে, গ'ম পাইছিলোঁ। মানে, আগতে বহুত কঁঠাল লাগিছিল! আমি আনি ছিলোঁ। ওচৰৰ মানুহ বিলাকক দিয়া গৈছিল।
অ'! এতিয়া তাৰমানে, গছডাল অলপমান বয়স হ'ল চাগে, বয়স হোৱা কাৰণে তাৰ, ফলটো অলপমান কমি গৈছে। এ, সেইকাৰণে গছটোতো এবাৰ বেছি, ফল ধৰা নাই। এনে, পাঁচ-ছয়টা মানে, ফল হৈছে। কিন্তু, ফলকেইটা ডাঙৰ-ডাঙৰে। অলপমান গধুৰ আছে, দাঙিব নোৱাৰি অকলে। এ, অলপ ওজন আছে। ভিতৰত বিলা খন ডাঙৰ-ডাঙৰ হয়তো। এ, খুৱাই নাই-নাই, এইবাৰো কঁঠাল। খালে গ'ম
বাকী কেইটা পকিলে, নামি দিব পাৰিলেও হয়। নহ'লে বা বান্দৰে
অ'! এই এটা ল'ৰা আহে, গছ কাটিবৰ কাৰণে, কঁঠালৰ পাত নিবৰ কাৰণে, ছাগলী পুহিছে। এই ল'ৰা ত' ল'ৰাটো আহিলিহে আৰু বাকী যি, দুই- তিনিটামান আছে। এই, পাৰাৰ কথাৰ ক'ব লাগ অ' ল'ৰাটো আহিলে, অপেক্ষাত আছোঁ। ইয়াৰ তাৰে, কৰিব লাগিব আৰু।
অ'! মানে ক'ত? অ'! অ'! কঁঠালটো নাখালেওঁ, গুটি কেইটাটো কামত আহিব।
অ'! গুটিকেইটা দালি, পানীৰ তৰকাৰী অনলি মিক্স চব্জি, গোটেই এনে।
মানে, সানি খালে কি ভাল লাগে!
অ'! আৰু কঁঠালৰ গুটি পুৰিলৈ, সেনেকুৱাকে চাট নি-নিচিনা খালে, ভাল লাগে। সেইটো, এটা বেলেগ টেষ্ট হয়।
অ' আৰু কিছুমানে, চাহৰ লগতো খায়।
সেইটো কিন্তু, নাজানোঁ। চাহৰ লগত চাহৰ লগত কেনেকুৱাকে খাই? নাই, সেইটো মই গম নাপাওঁ। কিন্তু, চাহৰ লগত খায়, বগা আলুটোহে। সেইটো জানোঁ।
অ'! অ'! আৰু দেখোন, এ, কঁঠালৰ মাজৰ যি, দাণ্ডাডাল আছে। সেইটো বোলে, ৰ'দত শুকাই কিনে, চব্জিৰ লগত খাই, চব্জি কৰি খাব পাৰি।
পাৰি মানে, বেছিভাগ তাৰমানে, মানুহে খায় আৰু। আমিও পোৱা নাই। কিন্তু খাই বুলি কয়, শুনা পাওঁ, গম পাওঁ, এনেকুৱা আৰু।
অঁ।
আমি সেইটো খাই পোৱা নাই। আজিলৈকে খাই পোৱা নাই।
কিছুমান কিছুমান বস্তু টু মানে গাঁৱৰ মানুহ খায়। আমি সেইটো বস্তু খোৱা নাযায়ে। আৰু সেইটো বস্তু আমাৰ ইয়াতে নাপায়েই।
অ। গাওঁ অঞ্চলতে পাই না।
অঁ। আৰু এই মানে জংঘল পাহাৰত থাকে, সৰু সৰু মানে বিলাহীৰ দৰে যি, সেউজীয়া সেউজীয়া তিতা তিতাত নহয় নহয় তিতা তিতা বস্তুতো।
অত, অঁ অঁ অঁ। সেইটো থপা থপিকে লাগে, সেইটো হেৰি সেই তটো এ বেঙ সেও এটা সৰু ভদ
অহ বেঙেনাত দৰে ন? অ।
অ ভোট বেংনা, সেইটো তাৰ মানে অকমান তিতা নিচিনা লাগে ন মাত? মন কিন অ অ ।
সিহঁতৰ
নহয়, নহয় আমিও আমিও খাওঁ।